অ
হেল্ল'
হেল্ল'
হেল্ল' সন্ধিয়া না
হেল্ল' অ মই শুনিছো অ শুনিছো
কি কৰিছা
ত
মই চাহ খাই আছোঁ ঘামচি হৈছেনে
ভাত খোৱা নাই
নাই খোৱা
হা
তুমি খলা
মজোগ হ নাই ভাত নাই খোৱা ম আজি ভাত নাই নাই নাই মোৰ গামুচি নহয়
কি হ'ল ভাত
এ আজি হুচৰৰ ভাত নাতিলেে খাবলৈ
সে
হা
ভাত খাবলৈ নোপোৱাটোহে মোক শুনি আচৰিত পাইছো
উ
অধ নিউজ এটা পাইছো নহয়
কি হয়
তেেৰচিনা
কি হৈছে বা
হেৰি কিো এই তোমাৰ এই তাত এনেই কাপোৰটোত
অ
মানুহ মৰা পিছত নিগেলিবৰ কাৰণে যোনটো মানে কেমিকেল দিয়ে সেইটো কেমিকেল ইউজ কৰা
অচি নোৱা কাপোৰত
উম বৰ দিগদাৰ হ'ল দেই
উম
আৰু সঁচাও মানে হিয় দাই পালে পাই পেলাই আকৌ মোৰ মানে সি নিউজটো পালে
অ
সেইটো টাইমতে আকৌ মই তাক ক'লোঁ ধুনো এনেকৈ মোৰ কুপনখন ইউজ কৰিব লাগিছিল এক্সপায়াৰ হৈ আছে নহয়
অ
অ মোক তেতিয়া কাপোৰ কেইটামানো লোৱা হব তাৰ পৰাৰা সি কৈছে ৰ মই তাকে নিউজ এটা পাইছিলোঁ চাওঁচোন সঁচা নে কি কেছ হৈ আছে বোলে চীনৰ ওপৰত তাৰপিছত চালে হয় সেইটো কেচ হৈ আছে নাজানো এতিয়া সঁচ নে মিছা
কিন্তু আমাৰ আমিোন মানে প্ৰথম কাপোৰতে ধুই লওঁ ন
উম।
সেইকাৰনে বাৰু একো হোৱা নাই।
কিনৰ প্ৰব্লেম হয় বুলি মই বোলো কিবা হয় জানো, এতিয়া আমাৰতো একো হোৱা নাই, সি কৈছে স্কিনৰ প্ৰব্লেম হয় আৰু।
উম।
এইবিলাক অদৰকাৰী বস্তু কিছুমান দিব কি দৰকাৰ যদি সচাকে নিউজটো সঁচা হয়।
কিন্তু আমাৰ ইণ্ডিয়াৰ হয় চেমটো হা? তেন্তে আমাৰ ইণ্ডিয়াৰ মানুহখিনিয়ে বদমাচি কৰি আছে। মানে আমাৰ ভাৰাকা। আৰু এইটোতো চেইন এপটো গোটেইটোৱে ইণ্ডিয়াৰ।
উম। তেন্তে খেলি মেলি কৰিব নালাগে ন' মানুহৰ মানে ইমান আশাত, ইমান বিশ্বাস কৰি পেলাই লয়, দোকানৰপৰা নলৈ সিহঁতৰপা। তাতো যদি তেনেকুৱা থাকে কেনেকে হ'ব।
এতিয়া তাৰপা না নানা নেকি?
কিয় আনিম?
সেইটোয়ে, আমিও ধুই লওঁতো আৰু পাহি ডেটল দি ল'বা।
অ' সেইটোৱেই। ডেটল চেটল এঘালমান দি ল'ম হ'লেও আনি কুপনখন এনে এনেই যাব নিদিওঁ।
আ, মোৰ পাঁচটা টি চাৰ্ট চাই থৈছোঁ পাঁচ এহেজাৰ টকাত। মোক কেনেকে হেইটো যাব দিওঁ বাৰু।
সেইটোৱেতো আৰু তুমি পাঁচটাত পাঁচশ টকা দিলেই হ'ব, তাৰপাইতো পাঁচশ দি দিব।
পাঁচশ সিহঁতেই দিব।
পইচা আছে, এইবাৰ আহিলেহে দি দিবা অৰ্ডাৰ।
অ' মই দি দিম বুলি তাকে ভাবি আছোঁ।
নহ'ব কুপন তোমাৰ এক্সপায় হৈ যাব।
মই সেইটোৱে ধুনক অথনি কৈছিলোঁ মোৰ কুপনখন এক্সপায়াৰ হৈ আছে নহয়, তেতিয়াই সি মোক সেই কাহিনীটো কৈছে। তেনেকে হৈছে নহয়।
সেইটো আমি আগতেই শুনিছোঁ দেই।
উম, মই শুনা নাই আকৌ, মই প্ৰথম শুনিছোঁ।
আমি অলপ দিনৰ আগতে শুনিছোঁ কিন্তু তাৰ পিছতো আমি কাপোৰ আনিছোঁ।
উম, কোনে বাৰু ইমান ইমান ভাল কাপোৰো আহে তাত।
কিমান ধুনীয়া কাপোৰ আহে।
সেইটোৱে সেই-সেইটো প্ৰাইজত ভাল কাপোৰ আহে।
কোৱালিটি চাবা কিমান ধুনীয়া হয় নাই কোৱাচোন?
সেইটোয়েতো আৰু তুমি কেনেকে যাব দিয়া সেইটো বাৰু।
সেইটোয়ে, আমাৰ ইয়াত তেনেকুৱা ইমান ধুনীয়া কটন কাপোৰ কিনিবয় নাপায়।
অ' আৰু পালেও মানে তুমি সেইটো আৰু ভাবি চোৱা আৰু কিমান দাম ল'ব।
সেইটোৱে, আমাৰ মায়ে মোৰ স্পৰ্টিং কেইটা দেখি কৈ মায়েও কৈছে মানে বা ইমান ক কটনৰ ইমান ভাল স্পৰ্টিং ইমান কমত পাইছ এনেকে কৈছে।
উম, হয় আকৌ নেপায় নহয়।
সেইটো মই এশ এশকে আনিছোঁ।
উম।
তাৰপা আধা আধা তাৰপা দিয়া হৈছে।
উম।
আধা মই দিছোঁ দেই, এশ এশকে লৈ আনিছোঁ স্পৰ্টিং কেইটা। এশ টকাত বিচাৰো তুমি সে কম দামে বেয়া স্পৰ্টিং বিলাকহে পাবা
এইটো আৰু এই প্লাষ্টিকৰ নিচিনা গৰম লগা কাপ
অ সেইটয়ে এয়া তুমি এশ টকাতে কিমান ধুনীয়া স্কুটিং আহিছা
সেইটো এইটো আৰু সেইটো বাদ দিওঁ আমি এতিয়া কিবা আছে বুলি আৰু নোলোৱাকৈ থাকিম নে
উম সেইটোৱে মই আৰু এটা যে অলপ কৰ্তপ নিচিনা আনি থৈছো নহয় তোমাৰো নিচিনা তোমাৰ সেই বগাৰ নিচিনা অলপ তেনেকুৱয়ে গলপীয়া ৰঙৰ ন গলপীয়া আ অ গলপীয়া ন ঘৰলৈ গ'লে এবাৰ ফুৰিবলৈ গলে পিন্ধিম
কে
কিয় পিন্ধা নাই
কিছুমান বস্তু থৈ দিবলৈ মন যায় কাৰোবাৰ স্পেচিয়েল একে হেৰিহে পিন্ধাব মন যায়
উম অ সেইটোত ভালো লাগিছে ফুল এপাহ থকা নীলা ৰঙৰ
তাত কিছুমান এই মেইনকে মোৰ পচন্দ তাৰ হ ক্ৰপটপ বিলাক
অ সেইটোয়েতো মই তেনেকে কৰ কৰটকে আনিছিলো সেই
অ অ মোৰ খুব পচন্দ হৈছে ক্ৰপটপ বিলাক তাইৰ
সেইটোৱে আৰু ৰামদু কম
অঁ সেইটো দাম মানে দিব পাৰে
কোন মিল এনেকুৱ যে যে পিনহে আজিকাল
অঁ
তেনেুৱা এটা আনিছে
কিমান লৈছে
জানো তোমাল লৈ ছা সিদি আধা আধা পইচাটোও তাৰাপাই দিয়ে ন
অ
কোপন থাকিলে আধা পিছে আজি আকৌ তাইৰ টুপিও তপা আনিছে সেইটো মানে ট্ৰিপত যাব সিহতি শ্বিলঙৰ ট্ৰিপ এটা উলিয়াই আছে
অ
সেইকাৰণে
অ বন্ধ হলেই মানে যাব আহি
উম উম সেইটোয়ে
আমি ইয়াত যাম তুমি আহা
অ মই সতে মই সিহতে মানে বৰষুণ দি থৰা কাৰণে এতিয়া পানী হৈ গৈছে ন আজি বাৰু আজি বাৰু ৰ'দ দিলে কাৰণে আজি শুকাই গ'ল
উম
আজি কিন এতিয়া মানে অকল বোকা বোকাহে হৈ আছে। কিন্তুু শুক কালে কিন্তু তথাপিতোতো আকৌ বৰষুণ দিলে আকৌ পানী হ'ব ন! এইটো মানে সেইকাৰণে অলপ হেৰি ভজ ত মানে অলপ ভজ খাই আছে যাবলে। তাৰ পিছত মই এহেঁতক কৈছো মই কৈছো বল ময়ে লৈ যাম, মই অৰুণাচল ফুৰাই আনিম। নে কি কৈছে, পাহাৰত বোলে সেৰ' ভয় লাগে, বেছি পাহাৰ।
উম।
অৰুণাচল বেছি। হু, মই কৈছো মোৰ সেই পাহাৰতেই ভাল লাগে বোলো।
সেইটোৱে এ, ওচৰত পাহাৰ দেখি নোপোৱা মানুহে বাহানা তেনেকুৱাহে মাৰিব।
হু। মো ইনৌ যে, কে কিছুমানে কিছুমানে নদী চদীৰ ওচৰত গৈ ভাল পায় ন? মোৰো নদী ওচৰত গৈ ভাল পাওঁ হাঁ। কিন্তু মই সেই তেনেকুৱা সেউজীয়া অ', ময়ো, নদী, পাহাৰ চব ভাল লাগে মৰ।
মোৰ তেনেকুৱা গছ এগালমান একেলগতে দেখিলে লাইনকে যদি মই দেখো, মোৰ মনটো ভাল লাগি গ'ল আৰু।
এ, এ, তুমি যে মোক যে নিছিলা জেগা এটালে, পুৰা লাইনকে যে গছ আছিলে, বৰ ধুনীয়া আছিলে!
ক'ত নিছিলোঁ? এই যে, এই, ফালে হ'বলা।
দফলাগড় ফালে নেকি! ফুলো বহুত ধুনীয়া! আজিকালি যে, বগা হেৰি আছিলে, কাগজ ফুল।
আমি যে আনিছিলোঁ, সেইফালেই যে আৰু এটা যে ৰাস্তাত যে, একদম অ'! ৰাস্তা যে আছিলে যে, গোটেইখন গছ। গছ-গছ, মনত আছেনে?
দুয়োফালে সেউজীয়া, বাগান থকাটো নেকি?
অ'! দ আৰু যে দুইফালে বাগান থকা আৰু লগতে যে চিধাকে যে, গছ এডৰাও যে আছে, চাইডে-চাইডে।
মই কোন- কোন জেগা পাহৰি থাকিলোঁ, জানেনে?
তুমি মোক লৈ গৈছিলা। সেই, জেগাকন মই এতিয়াও এই, হেৰিয়ৰ ফালে, দফলাগড় ফালে হ'বলা। আমাৰ লগত কৰবীহঁতো গৈছিলে যে।
পাহৰি থাকিলোঁ। একদম পাহৰিলোঁ, এক্সট্ৰিমলি চৰি দেই! দফলাগড় ফালে, হ'ব পাৰে! উম। উম, দফলাগড় ফালে, দফলাগড় ফালে, ৰাস্তাত। অ'! অ'! তুমিতো পাহাৰৰ ওপৰলৈকে গৈছে, সেয়া।
অ'!
অঠনি মোক, সেইটো কথাকে, নৱদ্বীপ হঁতে ফোন কৰিছিলে দেই, নৱ এ, অভিষেক একেলগতে আছে। ফোন কৰি কৈছে, খুউব ঘুৰি আছ আৰু ন'? মই বোলে নাই। কেতিয়াবা, কেতিয়াবা গৈছ, গৈছে। সেইদিনাখন, দা, দাদাহঁতৰ লগত যায়। ৰাস্তাটোও ধুনীয়া আছিল! ইহঁতে আকৌ, চমজিত চমুজ্জলৈ যাওঁতে, সেই তেতিয়াপাই প্ৰথম পাই, সিহঁতে চমো‌ বুলি মাতে।
অ'!
সেইনাখন, চমো লগত যোৱা, জেগাটোও ধুনীয়া আছিলে! মই বোলোঁ, দুইটা পাৰি। আপ্পাৰ বালিজান। তৰপৰা, কৈছে! দাদাহঁতৰ লগত যাওঁতেটো, লৈ যাব পাৰা? তাৰ লগত নিনিলেও। মই বোলোঁ, মই ককাই-ভাইৰ লগত গৈছোঁ, কৈছে! আমি কি ভাই নহয়, নেকি? মই বোলোঁ, নহ হয়, তহঁতৰ লগত সেইটো বেলেগ আৰু ককাই ভাইৰ লগত যোৱাটো বেলেগ ন'!
উম!
তাৰপিছত, কৈছে! এইবাৰ গ'লে, লৈ যাবিচোন? মই বোলোঁ, হ'ব বাৰু লৈ যাম।
এইবাৰ হেঁতি, মই যাওঁতে, ওলালে লগ ধৰিবা, গ'লে।
অ'! সিহঁতক কৈ চাব পাৰি, তেতিয়া যাবি নেকি, বুলি।
তেতিয়া, কোন কোন যায়, আমি লৈ যাম।
এগালমান হ'লে, ভালো লাগে গৈ!
অ'! সেইটোৱেটো, মই সেইকাৰণে কৈছোঁ! অকল আমি নাযাওঁ। কোন-কোন যায়, যোন-যোন যায়, লৈ যাম লাগিলে।
মোক হেৰিলে নিবাচোন তোমালোকে?
ক'লে?
নাৰায়ণপুৰলে।
নাৰায়ণপুৰ যাবা?
উম, সেই জেগাটোলে, মোৰ যাব মন আছে! কিন্তু মোৰ, মানে মই, তোমালোক অহা টাইমত পাহৰি থাকোঁ। তাৰপিছত, মোৰ কাৰোবাৰ ফটো-চটো দেখিলে, মনত পৰে! আজি মোৰ প্ৰথমবাৰ মানে, মুখত আহি গ'ল, এইটো কথা। পাহৰি থাকোঁ, মানে মই সেইটো জেগাৰ কথা।
আমি নাৰায়ণপুৰ গৈছিলোঁ নহয়,
তেতিয়া মোৰ, সেই, তেনেকে যাব ভাল নালাগে!
আমি নাৰা-নাৰায়ণপুৰ যোৱা নাই, আমি হেৰি গৈছিলো, নাৰায়ণপুৰ যোৱা নাই, আমি ঢলপুৱলৈ গৈছিলো।
উম।
ঢলপুৰৰ নহয় নেকি, কি আছিল হেইকাৰণে মোৰ মনত পৰা নাই নহয়। এই যে মাধৱদেবৰ যে হেয়া।
সেইটো নাৰায়ণপুৰতহে আছে।
অ', অ' সেই তালৈকে গৈছোঁ, আমি নাৰায়ণপুৰলৈকে গৈছোঁ।
অ' সেই তালে যাবা। আমি তালৈ গৈছিলো, দীপজ্যোতি দা, মনালিচা, দীপাংকৰ। হেল্ল'।
অ'।
সেই জেগাটোৰ কথা আকৌ মনালীচাই উলিয়ালে। তাৰপিছত তাই লগ ধৰি আছিলে, তাৰমানানে সিহঁত দুটাই পাতি আছিলে, তাৰপিছত আমাকো ক'লে।
অ'।
তাৰপিছত ময়ো দিবাকক ক'লো। মই কৈছোঁ যোৱা যদি বলা, উম।
ভাল লাগে, মই তোমালোকৰ ৰ ফটোটো দেখিছোঁ। লগৰ বিলাকৰতো দেখিয়ে থাকোঁ, গৈয়ে থাকে সিহঁত তালে।
কিন্তু আমি তাত গৈ কিবা প্ৰথম গৈ, ধুনীয়া আছিলে হা, জেগাটো। আমি প্ৰথমে বহুত গ'লো, বহুত দূৰত যাব লাগে ন'?
উম।
গৈ তুমা গৈ আমি
উম।
তাৰমানে কলাক্ষেত্ৰৰ ভিতৰত সোমালোঁ, তাত সোমালে পইচা লাগে।
উম, কিমান?
পঞ্চাশ টকা মানকে লয় নেকি টিকেট।
এ, এইবাৰ আহিলে আমি যাম দে।
অ' তাৰপিছত আমি টিকেট কাটি মেলি সোমালোঁ, আমি বহুত সোনকালে গ'লো যে খোলাই নাছিলে ভালকে। তাৰপিছত আমি তাত বহি বহি, বহুত টাইম বহিলো হা। তাৰমানে বহিবপৰা জেগাও আছে, এনেকা পুখুৰী আছে, পুখুৰীটো মানে চাই চাই বহি থাকিব পাৰি।
উম।
আ, গোটেইখন তাৰো তাৰ ভিতৰখনো মানে সেউজীয়া। ধুনীয়াকে বহিবলে জেগা আছে আমি
যাওঁ ন'?
অ' সেইটোয়ে, তাৰপিছত ওচৰতে দোকান এখন আছিলে, তাৰপিছত আমি চিপ টিপছ আনি তাতে বহি বহি খালোঁ।
উম।
তাৰপিছত বহুত টাইম তাত